হেল্ল' হেলৌ।
কি কৰি আছা।
শুনিছা। সেই মই মই ভালকে শুনাই নাই ৰ অ দে এইবাৰ শুনছো ক
কি কৰি আছা।
এই এনেই আছো।
অহ।
ভাত খালি।
ভাত খোৱা নাই আজিৰা এই মেগীহে খালো।
অ মেগীহে খালী এতিয় মানে ভাত বনাব ইচ্ছা লাগিল।
এ কাম কৰা মানুহ আহছিল না কাম কৰা মানুহ আহোতে চাৰে এঘাৰ। এটামান বজাত মানে ৰুটি বনালো। ৰুটি বনাই কেনে ৰুটি খাই উঠি। মানে আমিও খালো একেলগে। দুখনান দুখনান ৰুটি খাই আৰু ভোক লাল। লগাই নাই তাৰপিছত আৰু সেইটোৰ কাৰণে। ৰুটি খাই উঠি আৰু এতিয় অলপ আগতে অলপমান ভোক লগা হন হ'ল মা দাদাই ক'লা কি ভাত নাখাও। তাৰ পিছত আৰু মেগি খাঁও দে। বুলি কলাক মই বোলো যাতে লৈ আহ তাৰপিছত আৰু মেগী। গিয়ে খালো এতিয়া আৰু।
মায়েৰেও হৈছিল।
অহ'।
অ মায়ো মেগী খাবা জানে।
খাই কেতিয়াবা কেতিয়াবা। সদায় নহয় আৰু কেতিয়াবা কেতিয়াবা খাই।
ঠিকে আছে দে, নাই টিউশন আজি পাঁচটাৰ পৰা আহে।
মুনোবা গেছি বোলে দেখোন, অহ'
গমেই নাপাও তে আমাৰ চলক পাঁচটা বজাত বোলে মাতছে আকৌ, দিছ
নাজানো মানে সৰু চাবি পাত লৈ আহিল দেখোন, তোমালা সৰু মানে তাতেহে গৈছিল ডাইৰেক্ট।
আহ গম নাপাওঁ তেনেহলে।
অ'
আমাক কৈছ, আমাক কৈছে, অ পাঁচটা বজাৰ পৰা কৰিম বুলি কৈছে সাতটা বজা লাগে বুলি গৈছে, তাৰে পিছত আৰু আমাৰ ইয়াতে
ইমান দেৰিকে কৰিব না।
অ সৈতে তাই যদি সোনকালে আনিছি গম নাপাম। তাই মিনি তহতঘৰত সোমা নাই আৰু অ' বৰ ভাল কাম কৰিছে দেই মান সোনকালে নি, মও বহাই থৈ দিম ৰ মোক বৰ-বৰ কথা কয়।
আজিয়ে তাকে তই আজিয়ে ইমান জলি গেল।
উম' অনদিনা পাঁচ তাতো আহি নাপায়, না' আ আচলতে সেই নাই ৰাতিপুৱা অলপমান এঘাৰ চাৰে দহটালৈকি টোপনি মাচি, এতিয়া আৰু দুপৰীয়া সময়খিনিত সৰু তাতে থাকি কিন্ত তুপনিও মাৰিবা নাপালা সেইকাৰণে সোনকালে ওলাই গেল।
অ তাকে তহতে সোমোৱাও নাই।
উম' এতিয়া কি তলত যাবি নে কি? অ যাম বুলি ছো ৰ, বাবুক পঠাই এতিয়া মই ঘৰৰ কাম খিনিও কৰা হোৱা নাই না, এতিয়া যাওঁ মই যাই ঘৰৰ কাম খিনি কৰো।
অহ'
ঘৰৰ কামখিনি কৰি তেতিয়াহে তাক পঠাই দি পেলাই, এতিয়া চাৰে চাৰিটা বাজি গ'লে তাক পঠাই দি পেলাই মোক ঘৰৰ কাম খিনি কৰো কৰি পেলাই ওলাই যাব পাৰিম আৰু, ৰ'দতোতো আছেই বাৰু। অহ' তাৰ পিছত আকৌ ভিন্দৰেৰো জ্বৰ উঠছে আৰু ৰাতিপুৱা ওলাই গৈছ ছিল, যাই আকৌ জ্বৰ উঠছি জ্ব সেকাৰণে আকৌ ঘৰত গুচি আহিছে এতিয়া, ঘৰত এতিয়া শুই আছে টেবলেট
অ' ভাল পোৱাই নাই মানে ভালকে
ভালকে ভাল পোৱা নাই আজি ৰেষ্ট ল'ব লাগে ন, টেবলেট খাইছে অকনমান ৰেষ্ট ল'ব লাগে ইমান গৰমে গৰমে ওলাই গেলে টো আৰু গা বেয়া হ'ব। এ ন, মই কৈছোঁ ইমান, মই কৈছো ইমান ৰাতিপুৱাই ইমান ৰ'দ দিছে ছি এতিয়া ওলাই যাব নালাগে, অ কি বুলি কয় দেওবাৰ আজি বাবু চুলিও কাটি আহা, তুমাৰো চুলি কাটি আহা, ৰং চং লগাই তেওঁ ৰং পেকেটো লৈ আহিবা। নাই আকৌ ওলাই গৈছে একবাৰ, মানে চাবা গেছি আৰু পাৰ্টনাৰ কেই তাক লগ ধৰবা।
অহ' নহয়, এ পুলিচ ওলাই গে, অলপ ওলাই চলাই গেলি মানে কি মই হেৰি মন চনও ভালে থাকে না গাটোও ভাল লাগে।
বৰ ব গা মন ভালে থাকে দে, তোৰ মন ভাল লাগবা লগা কি আছে।
অহ ঘৰত থাকিলে কাম বিলাক বেছি মানে সেই আৰু চিন্তা কিবা। কিবি আহি থাকে না এতিয়া ওলাই গেলে অলপমান মনতটো ভাল লাগে আৰু
এতিয়া মনতটো ভাল লগাই আহিছে ৰ এতিয়া শুই আছো।
ঠিকে আছে দে।
তই কি কাপোৰ ললি এ তই কি কাপোৰ কিনলি।
পেন্ট ললো কুৰ্তা ললো।
অ তই কিমান কুুৰ্তা পেণ্ট লৈ থাকা আৰু তই কুৰ্তা নাই নাই কৰি থাকা।
হাৰে পিন্ধি থাকিলি পুৰণা হৈ থাকলি তো নাই নাই কৰিবা লাগিব না মইতো কাপোৰ পিন্ধিয়ে থাকো। আৰু যা ক'ৰবাত গেলি ওলাই গেলি পিন্ধিয়ে যাওঁ সেই কানে পুৰণাই হৈ যায় পুতুক কে
মই ভাবিছিলো কুৰ্তাটো মই দিম এতিয়া ভাবচোন নেদোৱে নেকি মোৰ পইচা কমিয়ে গল
কি কুৰ্তা দিয়া
নহয় তোক এটা দিবা লগা আছিল ভাবছিলো মই পইচাটো থাকোতে মই দি দেও তাৰপিছত কালি কালি এশ টকা খৰচাই হ'ল আৰু মোক সেইখিনি খৰচাই হ'ব আৰ দি সেই কেনে মই ভাবছো নিদোয়ে আৰু পিছতে কেতিয়া বাদি
তই আৰু সেনেকে ধাৰ সুৰ যোৱাৰ পিছত আৰু মায়ে গালিহে পাৰিব এনেকে
নহয় ঐ সেইটো নহয় নহয় মোৰ মনৰ ইচ্ছাটোৰ কথা কৈছোতো মনত ভাবছিলো সেই ভাবাটো এতিয়া মই আৰু কেনচেল কৰিলো
উম দিবা নালাগে আৰু দাদাক দিয়া সেই স্পৰ্টিং মই পিন্ধছো দেখোন দুই বছৰত দুই
দে নালকে যদি ভালে দে মই কিন্তু মোক লাগে তহঁতৰ কিবা দিবা মন গিললে মোক
দিছোয়ে দেখোন পাঁচ হাজাৰ টকীয়াৰ দামী এটা
উম দিছা তই এতিয়া তই যদি মানে কি কি ৰংপেন আন চা তেনেকুৱা এটা মোকো আনি দিবিচোন
পইচাটো দিবি আনি দিম দে
কিবা লাগে তোকপিছ
উম পইচা এতিয়া মই ইনকাম কৰো নহয়।
ব। ত ইনকাম কৰি আছা কাৰণে তো কৈছো তইটো কি চাকৰি কৰ যাই আছ।
যিটো চাকৰি কৰি আছে সেইটো চাক ঘৰৰ পইচাই দি কি হ'ব সেইখিনি পইচাই দি মই নিজৰ বস্তু আনাত তে যায় দেখোন হাফ পেণ্ট চফ পেনট অনাওঁতে যায়।
দে হ'ব দে নালকে দেও ঐ আই নাল-
সুধিম দে চাকৰি কৰো ৰ বেলেগ
উম দে হ'ব দে তিত এতিয়া লৈকে বুঢ়টো হৈছোয়ে আৰু চাওঁ কি হ
থাকবি দেই নমৰা ইমান পুতুকে
উম তাকেইতো ৰ মানে বাকী তো আৰু এতিয়া কি কৰো কি নকৰো তেনেকুৱা লাগছে দিয়ক কামো বহুত আছে
কিহে দি ভাত খালি এ
এ ভাতৰ কথা কি কবি টেঙা বনাইছিলো কুই শাক ভাজিছিলো তাৰে পিছত কচু ভাজি তাৰপিছত দালি সেনেকে খালো
আজিানে ইচ্ছা পূৰণ কৰলি
নহয় মানে আমাৰ চাৰিখনত এডাল আগ উঠছে মই মানে ইয়াৰ সেইডাল ধৰিও থাক মানে ৰখিবা পৰা নাই মানে সেইদ আগটোকে কাটি আনি ভাজি এেলাই খাই থৈ দিলো।
ঠিকে আছে দে ঠিকে আছে দে।
পুইশাক বুলি ক'লে মোৰ আৰু মানে ৰক্ষা নাই আৰু।
কেনচেল নকৰিবি আৰু অলপ কমকে হা।
দে পি ছে এতিয়া তই কি কৰা কৰ সোনকালে কিবা কিবি কৈ থাক।
মইয়ো কৈ থাকিম না আৰু একলাই তইয়ো ক'।
ও মই মানে ইমান দেৰি গানহে মাৰি আছিলো।
মইয়ো কৈ আছোঁ দেখোন।
উম দে বি-
ইমান গৰম। আছে ৰ এ বি একেবাৰে- সেইতে পৰি আছে পাকাতে।
অ খাই এই ছাগাল তোৰ দৰে ঘুমেই আছে আৰু।
আহ।
কথা পাতি আছে ৰ সৰু সোম আইছি না।
স স সৰু জনে তাতে আছে তাতে আছে সৰু-
অ ইমান কিহৰ হাঁহি উঠছে?
এ এনেই দে হেৰি কি বুলি কয় সৰু কেইটা তহঁতৰ তাত ভাত খালে নে কি?
ভাত আৰু কিয় খাব আমাৰ তাতে এই মাত্ৰ সোমাইছি হে।
ইতাদি মনোবাই তাতে খালাক নেক
কিতা গৈছিল সি?
গম নাপাও সৰু মামা গাৱঁত গেছিল না বোলে গাৱঁৰ সৰু মামাৰ লগত আহছি- আহি পেলাই আৰু- অ আমাৰ তাতে অহাৰ পিছত এঘাৰ চাৰে এঘাৰটা মান বজাত আমাৰ ঘৰত আছিহি। আহিলো দে মই আৰু আইতা হতেও আহিছে বুলি ভাবিছিলো তাৰিছত কৈছে কি আইতাহতে অহা নাই মই- যোৱাৰ পিছত বোলে আহিব তাৰ পিছত বোলে আহিব, আকৌ সেনেকে আহি চুধা চাহ একাপ খালা আৰু মানে বিস্কুট দিলোঁ - নাখালে চাহ একাপ খাইয়ে কৈছে মই মোনোবা তাতে যাওঁ, তাৰপিছত আৰু মই কোৱা নাই আৰু। জাবা নালাগে বুলি তাৰপিছত মই সুধিলো ভাত কত খাবা, কৈছে কি খুৰাই মাছ আনিছে দেখোন খুৰা তাতে খাম। মই কৈছো দে হ'ব দে বুলি কৈ বোলে পিছত সিও গুচি গল মই মানে গা চা ধলো মই গাছা- নোধোৱাকে আহি গৈছিল।
আমাৰ তাতে সোমোৱা নাই তেনেহে সোমালা গমে নাপাওঁ।
এতিয়া মানে কি হ'ল সেনেকে আহি তাৰে পিছত আৰু ঘুম নাই আৰু। খবৰ নাই এতিয়া আৰু।
উম। জানে সোমাইছি চাবি পাত দিবা সোমাইছি মুনোবা হতৰ ঘৰত। তাতে সোমোৱা নাই সেইকাৰণে তাক সোমাবাই সোমাই কেনে চাবি পাত দি থৈ যাবা দিছে। ওম
হেৰি কি বুলি কয়। এটা কাম কৰোঁ ৰ এতিয়া মানে- হেৰি হ'ল হা এতিয়া মানে কি হল তোৰ লগত কথা পাতাৰ হোৱাৰ পিছত, মই মানে এতিয়া ঘৰত যাম। ঘৰত যাই মানে বাবুক টিউচন চিউচন পঠাম পঠাই পেলাই মইও কাম চাম খিনি কৰি ওলাম তাৰ পিছত আৰু তো লগত মই কালি কথা পাতিম আৰু। গম পাইছা। কালি কথা পাতিম আজি আৰু বেয়া নাপাবি আৰু বেছি সময় কথা নাপাতিলি।
অ নাই দে নাপাও।
তও ইমান জল্দি ঘূৰছি।
তাকেইতো।
মোৰ চিন্তা হৈ গৈছো মানে।
উম। ইমানে হাঁহি উঠি ত এইখিনি কথাতে।
কি দে অ
অ মাহীয়েতে ভাত চাত খালাং নে নাইবা।
মাহী হঁতে ভাত চাত খাই খাই পেলাই। ভাত চাত খালা খাই মানে চবে পাকাত বাগৰি আছে।
অ'হ।
গৰমৰ কোবতে কাই গৰমতে কাইও বিশ্বনাত যাব পৰা নাই।
তাকেতো মইো তোৰ লগত কথা পাতি পাতিয়ে চোতালৰ একেবাৰে দ। বজাৰ সন্মুখত আছো ইফালে ঘৰ ফালে হালা হৈ আছে এতিয়া একদম। খামে ধুয়ে দিছ মই মাৰ নাইটিটো পিন্ধি আছো।
গৰম কিমান নুধুৱাব।
মাৰ নাইটি পিন্ধি আছো গা চা ধুই।
ভালে হৈছে দে। নিজৰ তোৰ মাজত পাতে।
অ আজি কামৰ মানুহকেইটাও আমাৰ অ পুতুতকে গুচি গৈছে আজি কামে নহল অলপ আধা কেঁচাকে। কাম কৰিম।
এয়া গৰমৰ কাৰণে নেকি।
দে তে হ'ব দে মই পিছত ফোন কৰিম দে তোক অ। অঁ দে।
অ ৰে পিছে মই এতিয়া মানে হেৰি কৰো হা যাই এইপিনে। কাম চাম খিনি কৰো আৰু দে দে হ'ব দে কালি কথা পাতিম দে।
দে।